হেল্ল' হেল্ল'।
অ', ছোৱালী হেল্ল'।
হেল্ল'।
শুনিছানে শুনিছানে?
হেল্ল'।
শুনিছানে?
অ', শুনছো কি কৰি আছে?
মই এয়া সন্ধিয়া লগা চাহ শুনিছো শুনিছো চাহ খাই বহি আছিলো।
অ', অ', ভাত বনোৱা নাই নে কি অ' আমাৰ ইয়াত আহিছে এতিয়া।
আমাৰ ইয়াত কাৰেণ্টে নাই ভাততো হ'ল এ ইহঁতি দলিয়ে আজি সোমবাৰ দিনত নাখায় এতিয়া ৰাতি ৰুটি খাইছে সোনকালে বনাই দিলোঁ।
অ', অ'।
তহঁতে কি কৰিছ?
কি ৰান্ধিলে?
ভাতটো আছিলে মাছেই মানে বায়ে বৰশী টোপাইছিলে।
অ'।
তাৰপিছত বৰশীটোৰ পৰা পুখুৰীত ডাঙৰ মাছ এটা পালে তাৰপিছত আকৌ পুঠি মাছ কেইটামানো পালে।
অ'।
এ ডাঙৰ মাছটো জোল বনালে পিয়ালি পালেঙৰ লগত টেঙা দি পেলাই।
অ'।
তাৰ পিছতে পুঠি মাছ কেইটা ভাজিলে।
অ'।
তহঁতৰ বনাইছে নে নাই?
আমাৰ এই বনাবলৈ আৰম্ভ কৰিছেহে।
পেহীয়ে কি কৰিছে?
এই পেহীয়ে ভাত বনাই আছে।
পেহা?
পেহা অকমান ওলাই গৈছে।
অ', অ', মাটি ৰুব পৰা হৈছে নে নাই?
এ পানীয়ে নাই।
তহঁতৰ তাত পানী হোৱাই নাই?
নাই আমাৰ এডোখৰত পানী হোৱাই নাই।
আকৌ সেইফালে যোৱা সেই কিবা দলং এখন ছিগিলে বুলি
অ', এ আমাৰ ঘৰৰ পৰা অকমান ওচৰতে বেছি দূৰণি নহয়।
এই ট্ৰেইনৰ দলঙে নে?
অ', ট্ৰেইনৰ দলং।
তাৰমানে এতিয়া তহঁতৰ চিমেণ্ট চাপৰিলে যাব নোৱাৰি আৰু?
নোৱাৰি নোৱাৰি ট্ৰেইন আহা যোৱা বন্ধ। এই চিলাপ চিলাপথাৰ নে আৰ চি পথাৰলৈ আহিছে।
অ'।
আপোনালোকৰ সেইফালৰ পৰা অহা ট্ৰেইনখন।
অ'।
তাৰ পিছত আমাৰ এইফালেও যিখন ট্ৰেইন থাকি গ'ল এই মুকুং চেলেঙৰ পৰা এই চিমেণ্ট চাপৰিলৈকে আহিছে। তাপ পাই এফাৰহে হ'ব নোৱাই
অ অ সিপাহলৈকে ঘূৰি ঘূৰি গৈ আছে আউ
অ এনেকে হে ওলট পালটকে চলি আছে আউ
অ
তাৰপা খুৱা আছে নে ক'বালে গ'ল
খুঢ়া আছে খুঢ়াই এই এ কটাই এখন খালি আছে
অঁ
কঠীয়া চঠীয়া পাৰিলা নে নাই
কঠীয়া পাৰিলে পাৰিলে
অ এই মুঠতে এতিয়া পানী হ'লেহে ৰুব পৱা হ'ব।
পানী হ'লও আমাৰ ইয়াত বৰ্তমান কঠীয়া সিঁচিছেহে। এবেগেদ হোৱাই নাই।
অ আমাৰ ইয়াত মানুহে ৰুইছেই অলমান মানুহকে কুনবাই কুনবাই আমি ৰোৱা নাই আমাৰ কঠীয়া চাপ। প হৈ আছে।
অ কেতিয়াপা ৰুব আহাই এই আহাৰ মাহতে ৰুব নে?
আহাৰতে ৰুম আউ বাইশ তেইশ তাৰিখ মানৰ পা ৰুম আউ।
অ অ আমাৰ আকৌ এ শাওন পোন্ধৰ ষোল্ল তাৰিখ মানৰ পৰাহে ৰুবলৈ হয়।
অ আমাৰ আকৌ ছোৱালীহঁতৰ তাত খেতি উঠালেই।
এ অ।
হুৱাই মেলিহে তাই ঘৰলৈ আহিছে তাই গাতটো ভাল নাছিলে তাৰছত মই বোলো তই ঘৰলৈ গুচি আহচোন বাওঁ।
অ কেইদিনমান যেনেকে হলও উ উম আৰামত থাকিব পাৰিব।
অ ৰেচ লৱ পাৰিব।
অ তাপা তাত কি লগাইছিলে?
তাত গামোচা লগাইছো আগত চাদৰ লগাইছিলো চাদৰ মেখেলা লগাইছিলো সেয়া ওলালে নহয়।
অ।
তাৰ পাছত এতিয়া আকৌ এ গামোচা এজো লগাই থৈছোঁ। গামোচ গামোচ।
অ কেইখন ওলালে কেইখন ওলালে?
ছখন ওলা ছখন ছখন।
কেখন লগাইছিলে কেখন? এয়া মই মেখেলা লগাইছিলো কাটিলোঁ।
বিছখন লগাইছিলো মই বিছ খনয়ে তোৰ ছখনত নয় মানেচ চয় চে চ পাঁচ নম্বৰ খন বয় আছ ছ য
অ আওঁ পোন্ধৰখন আছেই মানে?
মেখেলা কি আছে কি সূতা মেখেলা লগাইছিলে?
এ মেখেলা এইটো কেজি পক
কি সূতাৰ খেলা অ অ অ।
এইটো আনিছে কিমান কিমান দামৰ?
অ এতিয়া এতিয়া এহেজাৰ হল বাও আ
অ অ ফুল দিছিলি নে?
এহেজাৰ এহেজাৰ এয়া কেজি এহেজাৰ।
ফুল দিছিলি নাই?
ফুল বুটা দিলো চাৰিখনত।
অঁ'
চাৰিখনত বুটা দিলো তিনিখনত উকাকে বৈ থোৱা আছে।
অঁ ৰঙৰ নে কি কালাৰ?
ৰঙৰ এই চাফ ৰঙৰ লেখিয়া।
অঁ অঁ তাজে জোৰ নাই।
আপোনাৰ নাই কোৱা নাই কোৱা, আপোনাৰ গামোচা ফুল ডাঙনে সৰু?
ডাঙৰকে বাচিছোঁ অকমান। মানে এশ বিশটা ত্ৰিশটা হৈছে। এশ বিশ ত্ৰিশটা হৈছে উম।
বহুত ডাঙৰ ফুল দিছে দেখোন।
উম'।
কাবাৰ বিয়া-
এ ন। নাই পতা কাষৈয়ে চাখৈয়ে এই ওচৰ মানুহ এজনীয়ে লগাবলে দিছে। তাৰ মানে বব নিজে নাজানে তপিছত মোক বোলক- অকমান ডাঙৰ পকীয়াকে গোমোচাকেখন মানত ফুল বাচি দিবচোন।
অ' অ'
কাখৰি দিছো আচত আকৌ- কাষৰিটোটো পঁচিছটামান ত্ৰিছটামান আছে ফুলটোতো আছে সেইদে মিলাইহে।
অঁ অঁ ব তুলি লৈছে নে নে ইভাগে হাতে বাচিছে?
নাই লৱা বৰ তুলি লোৱা নাই, এই বৰটো মই চা পচন্দ নকৰো কেলে মই দাঙি থাকি বেয়া- পওঁ, বাচিব জানো যেতিয়া বাচিয়ে থাকো।
অঁ'
বৰ তুলি ললে মানুহে সহজ পায় বাচিব নজাবিলাকলে সহজ হব, কিন্তু আমি বাচি- চিব জনা মানুহে বৰটো বৰ বেয়া পাওঁ।
দঙা তোলা কৰি থাকিলে সূতা খিনিও সেই ভুবুৱা উঠি যায়।
অঁ আকৌ হেৰি নহয় কষ্ট পাওঁ নে কঁকালত বিষায় আকৌ।
অঁ' এ এজনীয়ে যদি দাঙ বৰ খিনি দাঙি থাকে এজনীয়ে এফালে মাকো মাৰি ভৰাই থাকিবলৈ পাব লাগে।
অঁ তেত- তিয়া সোনকালে হয় ক, আমাৰ হেৰিয় চাদৰ যুতি তেনেকে সোনকালে সেইকাৰণে হ'ল আকৌ।
অঁ'
খুৰীয়ে হেৰি কৰি দিয়েহি মোক বটো দাঙি ভৰাই দিয়ে মই মাৰি যাওঁ।
অঁ তেতিয়া সোনকালে হয়।
অঁ চাৰি লাইন চাৰি লাইনকে দিছো সেই সোনকালে হ'ল সেই যুতি, এতিয়া আকৌ খুৰিও চাদৰ লগাই ললে।
অঁ চাদৰ খিনিত আপুনি চাৰি লাইন দিছিলে নি বাৰু?
চাৰি লাইনকে দিছিলো অঁ।
অঁ কাষৈতো সে ফুলটোৱে দিয়া নহয় জানো?
ফুলতোৱে এফালটো কাষৰি দি দিছো।
অঁ' তাপাছত মেখে মেখেলাখনত কেই বাৰ দিছে?
মেখেলাটো হেই চাৰি লাইন চাৰি লাইনে দিয়া আছে।
অঁ'
নতুবা হেৰি হয় যে সমানে নহলে বে বেল বেয়া লাগিব নহয় দেখিবলে।
অ' তাৰ পিছত তাৰ ওপৰলে বুটা চুটা কিবা দিছিলে নে?
ওপৰলে বুটা দি-দি দিছোঁ, আকুহি-আকুহিয়াকে।
অ'! বুটা ডাঙ- ডাঙৰ নে সৰু?
সৰু-সৰু।
অ'!
বেছি ডাঙৰকে বচা নাই।
অ' অ'!
এতিয়া তই, কি কৰি আছ এনেই?
এ, মই এতিয়া আছোঁ বৰ্তমান, এনেই।
নহয়-নহয়, এনে আৰু পঢ়া-শুনা আজৰি কৰি পেলাই, বেলেগ কিবা?
পঢ়া-শুনা আজৰি কৰি, এতিয়া বৰ্তমান, টিউচন কেইটামান কৰি আছোঁ।
অ'!
আৰু পঢ়িবলৈতো, পইচা এয়াহে আৰু অভাৱ- অনাতন!
অ'!
আমাৰ দুখীয়া শ্ৰেণীৰ মানুহে আৰু বি এ পাছ কৰাৰ পাছত আৰু পঢ়িব প্ৰায় খিনি, নোৱৰেই দেখোন!
হ'লেও কলেজতে সেৰিটো লৈ থ'ব লাগিছিলে, আকৌ এম এটো। তহঁতৰ তাত নাই নেকি?
আমাৰ ইয়াত নাই, এতিয়া, দুৰণিলে যাব লাগে, দূৰণিলে যোৱা মানে, এখন ঘৰৰ বস্তু লাগিব।
অ'!
আকৌ, লগৰীয়াৰ লগত সমাজ মিলাই যাবলে, কিমান খিনি টকা পইচা খৰচ হ'ব! খোৱা-বোৱা, থকা পিন্ধন -উৰণপা।
অ'!
ঘৰত নিমখে ভাত খাই গলেও, কোনেও গম নাপায়।
কোনেও ক'ব নোৱাৰে, অ'! সেইটো হয়। সেৰি, তাত আকৌ, নোৱাৰিবি নহয়, নিমখে খাব।
তাত আকৌ, আজি আমুকটো খাওঁ বুলি ক'ব, পইচাটো সমানে দিবই লাগিব।
সমানে দিবই লাগিব। আমাৰ থাকোঁতে নে, মই তেতিয়া তোৰ, অ' তাৰমানে সেহঁতৰ এতিয়া, কোনোবা এজনী জন্মদিন হ'লেও, তোৰ মানে, খানা খোৱা পাতে আকৌ, এশ টকা এটা দিব লাগিব। ইফালে যদি, মাহেকত দিব লাগে, তোৰ বাৰশ- তেৰশ টকা। নিজৰ ৰেচন পাতিখিনি ঘৰৰ পৰা দিওঁৱেই, দালি, চেনি, চাহপাত, বিস্কুট, সেইবিলাক কিনি মেলি দি পঠিয়াও, মাহেকটোলে। তোৰ মাহেকটো নাযায়।
ক'ৰ পৰা যাব, এনি টাইম যদি খাই থকাই।
অ'! তাৰপাছতে আকৌ, কেতিয়াবা ধৰ, মাছ-মাংস অকন কোনোবা এজনী, লগৰ এজনী আহিলে, মাংস স আনিবলও পইচা এটা দিয়া বুলি কয়। আকৌ, অনলাইন কৰি দিব লাগে, পইচা।
নাতে মানে পইচাই।
নাতে অ'! বাহিৰত থকা মানে, এ, বিচনা, গেছ পৰা ধৰি লৈ কিমান খিনি লাগে আৰু? এখন, এখন সৰু -সুৰাকে এখন ঘৰৰ বস্তু লাগে।
অ'! গোটেই বস্তু লাগিব আৰু।
অ'!
মানুহজনী আৰু যিমান খিনি, ঘৰখনত চলিবলৈ লাগে আৰু ৰুমলৈ গলেও, সিমান খিনিয়ে লাগিব। এতিয়া, তাই আকৌ, ৰুমলৈ যাম বুলি কৈছে। মই কৈছোঁ চা, এই, সেইবাৰ থাকিয়ে তই, অ'ত খিনি বস্তু এনে-এনে নষ্ট হল আও ইমান বিলাক ই এতিয়া মই কিনি মেলি দি থাকিব নোৱাও বোলো আও এইবছৰতো আছে তই ঘপা অহা যোৱা ক।
অ, না নিজৰ স্কুটি আছে যেতিয়া টেনশচন নাই ন। এ ৰুমত থকা পইচাটোৱে তেল ভৰাব আকৌ গোট টে মাহটো।
সেটোকেত মই কৈছো।
এতিয়া ধৰি ল, তা ধৰি ল তা দিন দিনটোত এশ টকাত অহা যোৱা কৰিব পাৰিছে। তাত আকৌ এশ টকা নোৱায় নহয়।
অ অ সেইটোৱে। তাত এশ টকা হেত চলিবলৈকে নাতে।
নাতে।
এই মাত্ৰক বোলে কিবা এটা খাবলে মন গ'ল, ওলাই গৈছো মা দোকানলৈ আহিছিলো, দেচোন পইচা এই মাত্ৰক বোলে কিবা আজি আমুকৰ আমুক বাৰ্থডে পাতিছে কেইজনীক দিব লাগে কিবা এটা। সেই দে দিও তিনে দিও তিনে তো মাহেক হৈ ঘৰত থকাতকে তেল স্কুটি লৈ যোৱা সহজে।
অ, আকৌ আকৌ আপুনি ওলাই যাব খুজিব লগ লগৈয়া ত নিদো বুলি ক'বও নোৱায়।
কলে লাজ পাব তাই। অ সেইটোৱে, সেইকাৰণে মই কৈছো বোলো না নালাগে। ঘপা অহা যোৱা কৰাই ঠিক আছে।
টাইমত গৈছে আহিছে ঘত, টাইমত ভাতকিটা খাইছেহি।
ঘত আপুনি বোলে বন পাচলি কেইটামান বুটলি পেলাই বনাই থৈছো, তেনেকেও খাই যাব পাই।
অ, পায়ে তুন।
তাত আকৌ নোৱায় নহয়।
উম। উম। বাৰু ঠিক আছে, মই সেতে ভিতৰত ভাত দিওঁগে। কাৰেণ্টো আহিছে। উম উম, উম উম।